অ।
হৈ গল।
কাটি গৈছিলা নে কাটি দিলা?
হেল্ল'।
শুনি আছানে?
অ', অ' শুনি আ ছোঁ, কোৱা।
মই সুধিছোঁ কাটি গ'ল নে কাটি দিলা এনকে।
অ' কাটি গ'ল কিবোৰ হৈ আছিলে আমাৰ ওচৰৰ এজনে, আজ
উম।
উম এই এ পি এছ চি সেই পাঁচ বছৰ ধৰি দিয়ে আছে হা তাৰপিছত মই মানে মাজতে এবাৰ দিলোঁ মই যোনবাৰ দিছিলোঁ, সেইবাৰ মানে মাকে হাঁহিলে আৰু। যে তাই কচিং শচিং নোলোৱাকে দিছে, মই ভাবি মই মানে তেতিয়া সঁচাই এনেই চাবৰ কাৰণে দিছিলোঁ দেই, মই বোলো কেনেকুৱা টাইপ আহে মই পেটাৰ্নটো চাই লওঁ অ' যেতিয়া মই মাচ তাৰপিছত এডমিশন ল'লোঁ ল'লোঁ মানে লোৱা নাই, মুঠত ডিগ্ৰী ফাইনেল দিয়া আৰু সেনেকুৱা টাইপ।
তাৰপাছত আৰু সিহঁত মানে হাঁহিলে, মোৰ বেয়াও লাগিল তাৰপিত মই ভাবিলোঁ যে নাই এইবাৰ মই ভালকে প্ৰিপেয়াৰ কৰি কিনেহে দিম। তেখেতৰ জীয়েকে আজি পাঁচ বছৰ নে ছবছৰ ধৰি পিছে দি আছে, কিবা সুধিবা এ পি এছ চি দিম। একো প্ৰাইভেট জব চব নকৰে, কেৱল পিছে, পিছে, পিছে এইবাৰ আকৌ মই সুধিলোঁ আৰু যে পেপাৰ কেনেকুৱা হ'ল তাৰপিছত কৈছে এই নাই বহুত টান আহিছে জানা বেপাৰ, হ' আচ্ছা। তুমি ভাবা আই এছ অফিচাৰ এজন হ'বৰ কাৰণে ইমান ইজি পেপাৰ দিব নেকি আৰু এ পি এচ চিত।
তাকেহে মই এইটো ক্ষেত্ৰত মাত নামাতো মানে কিয় জানানে বহুত টান সচাকেহে।
সঁচাকে বহুত টান আহে, ইমান মানে মুখৰ কথা নহয়তো। মই নিজেই মই যেতিয়া দিছোঁ অকে ফাইন ইমান ভাল পা পাই আহিছে মই ভাবিছোঁ মই ভালেইচোন তাৰপাছত তথাপি ভাবিছোঁ যে ভুলটো মোৰ যাবই এনেও টোক্কা মাৰিছোঁ কিছুমান। তাৰপাছত যেতিয়া ছেকেণ্ড পেপাৰ পাইছোঁ জানানে মোৰ এনেকুৱা লাগিছে সঁচা আই এছ অফিচাৰ এজনেই মানে কিমান ব্ৰেইন থাকিব লাগিবি, এই প্ৰিলিমছটোতে মোৰ এনেকুৱা লাগিছে, আকৌ মেইন। চেচে, ইন্টাৰভিউ আছে অ' মা মই তাতে মানে শুইছোঁ মই। তিনি ঘণ্টাৰ পৰীক্ষাটোত মই দেৰ ঘন্টা মান হৈছোঁহে, সেইখন পেপাৰ মই কৰিব নোৱাৰিলোঁ, আগৰ ফালে মই চাব নোৱাৰিলোঁ মানে ইমান টান‌ আছিলে।
উম।
আৰু তাহাঁতে আকৌ মানে মুখৰ কথা টাইপ মানে আৰু এনেকুৱা। দেখাই মানে ভাল নালাগে। মই কি ভাবোঁ জানা পঢ়িছা তুমি কষ্ট কৰিছা দিয়া ঠিকে আছে তোমালোকৰ পইচা খৰচ হৈছে তোমালোকে পঢ়িছে কিন্তু বেলেগক হাঁহিব নালাগে
সেইটোৱে উম হয় বাৰু
তুমি নিজে কষ্ট কৰিছা যে তুমি যদি নিজৰ কষ্টটো বুজা বেলেগেও কিছুমানে কষ্ট কৰি দিব পাৰে আজি মই ন ডাউট মই যেতিয়া প্ৰিপেয়াৰ কৰি দিয়া নাছিলো মোৰ সেইকাৰণে ইমান গাত লগা নাই যদি মই প্ৰিপেয়াৰ কৰি দিলো হয় সেই কথাটো যেতিয়া মই শুনিলো হয় কেনেকুৱা বেয়া লাগিল হয়
সেইটোৱে তাকেহে
তাৰ পিছত এডি আৰি দিলে হা এডি আৰি টাইমত মোক সুধিলে আৰু মই মানে এডি আৰিত আ বাৰ নম্বৰৰ কাৰণে মই নাই পোৱা আৰু
উম
তাৰ পাছত আমি অহা এনচা চে চি ওলাই চালো ন কিন্তু মোৰ এখন এন চে চিত ভুল আছিলে কি কৰিছে জানা মই সেইখন এনচাৰ চেক কৰিছিলো এশ বিয়াল্লিশটা কৰিছো হা এনচাৰ
মই পুৰা কোৱেইশন পেপাৰ মই লিখি আনিছো ওৱান ফৰ্টি দুটা কৰিছো যেতিয়া মই সেইখন এনচাৰ চিট খন মই ডাউনলোড কৰি চালো মোৰখন তাতে কিমানটা আছে জানা এশ দহটা আছে মানে যি বিন্দি বিন্দি যে কৰো আমি অকল এশ দচটাৰ হে মই এনচাৰ কৰা দেখুওৱা আছো
ত' মোৰ সেইখন ৰি ৰিকল কৰিব মন আছিল বাত মই ভাবিলো এইবোৰ ৰিকল কৰি লাভ নাই
সেই মই মেট্ৰিকৰ কৰালো আজিলৈক
মইয়ো কৰালো আহিছে মোৰ কি কৰি ছে জানা সেইটো মাৰ্কচে দি থৈ দিছে আৰু পিছত যেতিয়া বৰ্ডত সুধিলো সুধু তে কৈছে যে এনেকে ৰিকল কৰিলে মাৰ্কচ নাহে মানে টিচাৰৰ খং উঠে যে সিহঁতে আকৌ সেই বহী ওলাই কিনে ইমান মানে কিমান লাখ ষ্টুডেণ্টে দিয়ে ন সেইবোৰ চব বহি চেবাতহে থাকে সেই লাখ ষ্টুডেন্টৰ মাজত পৰা আকৌ সেই বহি ওলাব লাগে ৰোল নাম্বাৰ চাই মেলি ওলাই কিনে আকৌ মানে ধৈৰ্য নাথাকে হেনো সিহঁতৰ সিহত তাৰ পাছত আৰু সেইটো নাম্বাৰে দি থৈ দিয়ে কি কেতিয়াবা মন গলে মনৰ খুচীত এক নম্বৰ দুই নম্বৰ বঢ়াই দিয়ে বাকী একো নাই মোৰতো নবঢ়ালে এক নম্বৰ বঢ়োৱা নাই মোক সেনেকাই দি থৈ দিছে মই কল কৰিছো কিহত অসমীয়াত
মইয়ো অসমীয়াত কৰিছো হিন্দীত কৰিছো
মই জানা মেট্ৰিকত অসমীয়াত মই মই ভালকে জানো হা এক নম্বৰে বিশটা আহিছিল মোৰ গোটেই শুদ্ধ হৈছিলে বাকীও ধৰা ব্যাখা কৰা হওক আহ ৰচনা হওক মানে চব মই লিখিছো মই অসমীয়াত মানে ধৰা এইট নাইন টিৰ ওপৰত পাব লাগে কিন্তু মো কিমান দি থৈছে জানা? ছিক্সটি ছেভেন নেকি।
উম, মোৰ আকৌ মোৰ কিয় সন্দেহ হ'ল জানানে?
কিয়?
মোৰ যে এ মই হিন্দীত একদম হানড্ৰেড মাৰ্কচ কৰিছোঁ। আৰু মোৰ মই মানে তোমাক লি খি দিব পাৰিম যে মোৰ বহীখন যদি এতিয়াও যদি দি দিয়ে নহয় ঘৰলে সেইখন বহিত এটা কুৱেছন ভূল নহব হা, ত হানড্ৰেডৰ ভিত তৰ হানড্ৰেড ফুল মাৰ্ক্সৰ কৰি লৈ পেলায় মই পাইছোঁ ছিক্সটি ফৰ।
একটোৱে
আ তাৰপিছত আকৌ অসমীয়াতো তেনেকে ভাল মাৰ্কচ পাব লাগিছিলে কম অসমীয়াত মানে মই ইমান ধৰা না ছিলো মেট্ৰিকৰ পৰা মই অসমীয়াত ইমান নাপালো হেতেন হা কিন্তু মানে তথাপিতো মই ছেভেন্টি আপটো ধৰিছোঁ ন, নে ছেভেন্টি টু ছেভেন ফাইভ এটা পাব লাগিছিলে অসমীয়াটো আহিছে ছিক্সটি ফৰ, কেনেকে আহিব পাৰে ঐ একেটা মাৰ্কেটো? দুখন চাবজেক্টত। সম্ভৱেই নহয় ন, যোনটো চাবজেক্টত সেইটো কৈছো হানড্ৰেড মাৰ্কৰ
প্ৰিণ্টিং মিষ্টেতত মিষ্টেক হৈছে সিহঁতৰ।
নাজানো আৰু মই, মোৰতো মোৰ মত তে ছিক্সটি ফ'ৰ টু নাইন্টি ফৰ আছিলে চাগে?
হুম হুম।
কি জানানে মই একদম প্ৰপাৰ শুদ্ধকে কৰিছোঁ মোৰ ছিক্সটি ফৰ মই মই ডিজাৰ্ভে নকৰো তাতকে বহুত বেছি ডিজাৰ্ভ কৰো মই হিন্দী পেপাৰখনত, মই মানে হিন্দী পেপাৰখন দেখি নহয় মোৰ নাচি দিবলৈ মন গৈছিলে।
উম, মোৰ সেনেকে অসমীয়া আৰু হেৰি হ'ল কম্পিউটাৰত অ কম্পিউটাৰত
অসমীয়া পেপাৰখন টান আহিছিলে দুহেজাৰ বিশ চনত।
অ আমাৰ টান নাছিলে, আমাৰখন বহুত সহজে আছিল তাৰমানে ৰচনা মোৰ প্ৰিয় গ্ৰন্থ আহিছিল। সেইখনেই ইমান বছৰ ইমানি পঢ়িও মানে প্ৰিয় গ্ৰন্থ
এই সেইখনেই প্ৰথমৰ পৰা সেইখনেই ষ্টাৰ্ট কৰে, নহয় নহয় প্ৰিয় সাহি তিক মোৰ আহিছিলে, আমাৰ আহিছিলে নেকি প্ৰিয় সাহিত্যিক মই শংকৰদেৱৰ বিষয়ে লিখিছিলোঁ।
উম মই লক্ষ্মীনাথ বেজবৰুৱা। প্ৰিয় গ্ৰন্থ মই হেৰি স্বৰাজ।
প্ৰিয় আছিলে, মই যেতিয়ালৈকে মানে টেন এনেকে মই হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে মই শংকৰদেৱক খুব ভাল পাওঁ।
উম।
বি এটো ভাল পাইছিলো দেই। আধালৈকে উম।
মই মানে হেৰি কৰো কি বুলি কয় এয়া মা কেতো শংকৰদেৱৰ মই লিখিব বিচাৰিছো কিন্তু তেওঁৰ মানে ৰচনা যে লিখি খিব গ'লে বহুত।
মই সেইকাৰণেই লিখো কাৰণ এ এ এটা কথা জনাম মই মানে সৰুৰ পৰা মই যে তিনি বছৰ বয়সৰ পৰা যেতিয়া ল'ৰা ছোৱালীয়ে কথা কব শিকে ন মই তেতিয়া শংকৰদেৱৰ ওপৰত বক্তিতা দিবলৈ গৈছিলো মোক মাতি মাতি নিয়ে শংকৰ শংঘৰ ফালৰ পৰা। এই যে অধিৱেশন বিলাক যে হয়। মই সেই অধিবেশনত গৈ গৈ ভাষন দিওঁগে নামঘৰত যে কিবা অধিবেশন বিলাক পাতে তালে মাতি মাতি নিয়ে আমাৰ ওচৰৰ গোটেই গাঁও খিনিতে মই সিদিনাখন যে কৈছিলো অৰ্পিতা অৰ্পিতাৰ বাপেক বুলি সেইকাৰণেই জানে। কাৰণ মই কবিতা অবৃত্তি, তৰ্ক, নাচ, গান, বক্তৃতা, আকস্মিক বক্তৃতা চব তে মই কৈছো ন এটাত মোৰ মানে এতিয়া যদি মই মোৰ সৰু কালতটো মনত পেলা ন মোৰ নি জৰ ওপৰত বহুত গিলত ফিল হয় বহুত গিলত ফিল হয়। চিৰিয়াছলি কৈছো। মই মানে মই তেতিয়া চাও যে যেতিয়া মায়ে মোক চম্ভালি আছিলে মই তেতিয়া কেনেকুৱা আছিলো আৰু যেতিয়া মই নিজকে চম্ভালিবলৈ লৈছো মই এতিয়া কেনেকুৱা।
উম।
মানে উৱষ্ট ভাৰ্ছন মোৰ।
অহ মইয়ো কিন্তু দেই মই হেৰি কৰিছিলো মই সত্ৰীয়া নাচিছিলো। সত্ৰীয়া মই মানে গোটেই মোৰ একদম গুণিন পাছ কৰা জানা মই। তাৰপাছত যি ক্লাছ নাইনত বাদ দিলো এই যে মে ট্ৰিকৰ আৰু এই ভাল অ
সেইটোৱে ভুল কৰিলে
সেইটোয়ে মই মাহতেও মানে মোক সেইটোয়ে ক'লে আৰু যে নাইনত এতিয়া নাইন পালি বৰ্ডৰ একজাম আছে কিবা আছে সেই যে বৰ্ডছ ষ্টাৰট হল আৰু জীৱনতে সেইখন এখন ব্লেক বৰ্ড টাইপ হৈ গ'ল মোৰ।
আমাৰ মায়ে কিন্তু আজিও ৰিগ্ৰেট কৰে।
সেইটো সে আমাৰ মায়ও কৰে যে ইমান খিনি ভাবা মোৰ বয়স নাছিল গুণিন দিয়াৰ হা আকৌ মই ক্লাছ চছেভেনতে গুণিন দিব লাগে মোৰ বয়স হোৱা নাই সেই কাৰণে মোক ৰখাই ৰখাই ৰখাই ৰখাই নাইনত মোক গুণিন দিয়াইছে, মা বাইদেৱে মানে যিগৰাকী মোৰ বাইদেউ আছিল আৰু গুৰু, তেওঁ মোক কৈছে মানে মাহঁতক কৈছে যে নহয় আপোনালোকে এতিয়া প্ৰথমতে তাইক গুণীন টো সেৱা কৰাই দিও মই। তাৰপিছত আপোনালোকৰ কোনো কথা নাই সেই ফাৰ্ষ্ট নাইনৰ প্ৰথম হে মানে অ ছয় মাইলৰ আগে আগে আৰু মোক গুনিণৰ একজামত বহোৱাই বাইদেৱে মোক গুদিন শেষ কৰাই লৈছে। তাৰপাছত মই সেই যে ষ্টপ হ'ল তাত আজিলৈকে মোৰ সেই ড্ৰেচটো দুযোৰ এযোৰ যিযোৰ সেয়া কিটো খুৰিযোৰ
মোৰ যে চব আছে।
কৃষ্ণ নৃত্যৰ সেইযোৰ।
অ
গোটেইবোৰ আছে। গোটেইবোৰ এতিয়া সেদিনাখানে মায়ে ওলাই কিনে দিছে দি কিনে কৈছে এইবোৰ কাৰোবাক দিবই- পাৰিম। মই কৈছোঁ নালাগে, মই যদি- লৰা জন্ম দিও সিয়াকো সত্ৰীয়াই শিকাম ছোৱালী জন্ম দিও তাইকো সত্ৰীয়াই শিকাম। আৰু এই ড্ৰেছেই পিন্ধাম মই। কিয়?
মোৰ আজিকালি লৰাবিলাক মাইকীমূৰীয়া হৈ যায়। নাই নাই চিৰিজ- কৈছোঁ মই যদি মানে উ মানে অপিনিয়ন লোৱাত যদি বেয়া ন- মই তেতিয়াহলে কোনো- দিন লৰা মানুহক ডান্স নিশিকাবা একো ডান্সে নিশিকাবা। মই তোমাক কৈছো নহয় মানে- টো অকমান আৰ্গিউমেণ্ট নিচিনা হ'ব মানে বেলেগ মানুহ-
কিয় হৈয় আছে জোপা এনেকুৱা চাবাচোন মই প্ৰায় দেখিছো আৰু- তাত খুব ফেমাচ হেয়াৰ ভায়েকক দেখিছানে? নীল আকাশৰ ঘৈণীয়েকৰ ভায়েক তোক দেখিছা?
নাই নাই মই চিনি নাপাওঁ।
নীল আকাশক চিনি পোৱা না?
নীল আকাশকটো চিনি পাওঁ।
অ তেওঁৰ যি গৰাকী আ ৱাইফ হয়, তে তাই তাইৰ ভায়েকটো মানে- এই যে, ধৰা- ফৰেন বোৰত ফৰেনত যে এনেকে নাচে যে- বেলি দান্স কৰে যে, সি সেয়া কৰে জানা? এজলাইক সি মোৰ এনেকুৱা লাগিছে মাজতে সি কিবা অপাৰচন হ'ল। সি চাগে তলৰ পচনটোয়ে কিবা অপাৰচন কৰি বেবি হৈ- নোহোৱা কৰিছে বা কিবা- কাৰণ সি ছোৱালীৰ নিচিনা সেনেকুৱাই পেন্টিও পিন্ধি- ধে জাষ্ট হেনেকা ফ্ৰক পিন্ধে।